হেল্ল',
অহ', কি কৰিছে?
এয়া ব মুৰ বনাবলৈ লৈছো। কি কৰি আছা?
অহ ', এয়া এইয়া বহি আছো কি কৰিব গৰমৰ বতৰ। টা বহুত দিন খা খবৰ লোৱা নাই মানুহজনী। অহ ', বহুত দিন মানুহজনী খা খবৰ পোৱা নাই।
ময়ো তাকে ভাবিছো বোলোবা কি মন। কৰিলে আজি।
অহ বাকী ঘৰত ভাল?
ভালে। ভালে তোমালোকৰ খবৰ পাতি ভাল অহ ', মানুহজনী ঠিকে আছে নহয় অহ ', - অহ ', মানুহজনী ঠিকে আছে অহ ', লৰা ছোৱালীজনী।
ছোৱালীজনীয়ে স্কুলৰ পৰা আহি খুৱাইছে আমাক। এ
অহ ', ছোৱালী স্কুলত দিলা।
দিলো -দিলো এ ছোৱালীক স্কুলত দিলো এই এপ্ৰিলৰ দুই তাৰিখৰ পৰা গৈছো আৰু।
অহ ', - অহ ', আমাৰো লৰা দিবলগীয়া হৈ আছে এবাৰ নিদিলো অহা বাৰহে দিম আৰু।
অহ ', - অ', তাৰপৰা মাটি ৰুইছে নে?
ৰোৱা নাই নহয় সাতৰ পাছতহে আমাৰ শাওণতহে হ'বগৈ নেকি কঠীয়া অকমানি হৈ আছে।
অহ ', এনে হাল চাল বালে?
ভাল এ চাহ বাই থোৱা আ আছে বাৰু বাকী উম ', হেৰি একেবাৰে খেতিৰ সময়তহে বাম আৰু।
অহ ', মানে দুচা বাৰ ৰুই দিব।
অহ ', দুচাৰ হোৱা পিছত এক একেলগে কেবেচাগে বাই দিম আৰু। উম
অহ', - অহ ', এইবাৰ এনে বৰষুণ কেনেকুৱা বৰষুণ। আমাৰ আমাৰো বালু বাৰ আছা।
ৰাতিপুৱা অহ ', ৰাতিপুৱা ৰ'দ দিয়ে আবে দিলে দুপৰিয়া বৰষুণ হে ।
অ বতৰো তেনেকুৱাই।
এইকেইদিন বহুত দিকদাৰ কৰি আছে। উম উম। বাকী ভাত পানী খোৱা বোৱা অ খালো অ তোমালোকে খালানে অ অ আহ আম চাম ওলাইছে নে?
হে
অ, অ, আম চাম বুলো ওলাইছে নে নাইনে।
অ, আম পকি আছে, আম ধেৰ
অ। আমাৰ এইফালে, আমাৰ বকে আম নাইয়ে, আমাৰ ঘৰত আম নাইয়ে, লোকৰ পৰা খাইছো আৰু দুই চাৰিটা ।
অ, অ, মই বহুত দিন বোলো মানুহজনীক খবৰ লোৱা নাই, খবৰ এটা কওঁচোন।
অ, ভালেই কৰিলা ভালে কৰিলা। আহিবাচোন এপাক খাতৰ চৰাতে খেতি বাতি টো নাই।
নাই নাই যাম যাম চোৱাতে এপাক যাব লাগিব।
অ, আহিবা অ।
অ
তাৰ পৰা ল'ৰাই খেলি আছে, ওচৰৰ ল'ৰা এটা আছে। অ, তাৰ পৰা তোমালোকৰ, শুনিছিলো কোৱাহে শুনিছিলো, হেৰি কিবা, পেহী এজনীৰ হেনো গা বেয়া।
বেয়া, তালে যাব লাগিব এপাক।
অ, ভাল হৈছে নে হোৱা নাই।
নাই হোৱা নাই হোৱা যাব লাগিব।
অ।
বা, এক মাজতে গৈছিলো তাৰ পৰা পু যাম এ সুম বা মানে যাম চাগে।
অ, অ, আকৌ সেই ভন্টিৰ, মানুহজনক বা চাকৰি গ'ল নে আছে ইয়াতে আছে।
ইয়াতে আছে ইয়াতে আছে, ছুটীত আছে এতিয়া।
উম, এইবাৰ ক এইবাৰ ক'লৈ পৰিছেনে হেৰি।
আগতে আছিলে, আগত আছিলে এ লাডাখত। হেল্ল', অ, এইবাৰ হেৰিলৈ হয় আগতে লাডাখ
অ, অ, উত্তৰাখণ্ডলৈ। অ, উত্তৰাখণ্ড মানে হেৰি যে, কিবা চাৰেগামা পাত আহিছিলে যে ল'ৰা এটা।
বেছি দূৰ নহয়। এই বিহাৰ পাৰ হৈয়ে পায়।
অ, অ। অ, অ, এই পৱনদ্বীপ প পৱনদ্বীপ ৰাজন বুলি এটা উত্তৰাখণ্ড ল'ৰা আছি ৰৈছিলে যে।
তাহাঁতৰ তাত।
অ' তাতে সেইখিনি উত্তৰাখণ্ডত হে। মানুহজন আছে, এই শুই আছে মই এই ৰুটি বনাইছোঁ। ভাগিন এটা আহিছে। ভাগিনটো বোলো শুকান ৰুটিকে খাবি ব'হ। থাক বুলি কৈছো সি ৰুটিয়ে খাম আৰু তাৰপৰা
বাকী মাছ-পুঠি ওলাইছে নে?
মাছ-পুথি ৰাতি যদি বৰষুণ চাগিলে মানে জোৰ চাবলে যাই আমাৰো ইয়াত। হেৰি নদী এখন আছে এই পানীটো উঠি উঠিলে মানে মাছ-চাছ ওলাই।
শুনিছেনে?
অ' শুনি আছো, এই পানীটো উঠিলে বোলো আমাৰ মাছ-চাছ ওলাই।
হেল্ল'ও
অ'
হেল্ল'? হেল্ল'ও
শুনি আছা নাই?
হেল্ল', শুনিছে নে?
অ' শুনি আছোঁ। মই কৈ আছোঁ, মই বোলো আমাৰ ইয়াত মাছ- পুঠি দুই চাৰিটা ওলাইছে। তোমালোকৰ ওলাইছে নে? শুনি আছোঁ মই।
হেল্ল'?
মাছ-পুঠি ওলাইছে নে নাই বোলো। তোমালোকৰ? আমাৰ ওলাইছে অ' তোমালোকেও মাছ পুঠি ওলাইছে নে? মাছ-চাছ চাইছে নাই? মই শুনি আছোঁ।
অহ। শুনিছে নে?
মাছ, মাছ, মাছ আছে নে মাছ?
অ'
মাছ-চাছ খাবলৈ পাইছা নে নাই?
আপুনি নেটৱৰ্ক নোপোৱা জেগাত আছে নেকি?
মইতো ঠিকেই আছোচোন।
মই শুনি আছো, মই শুনি আছো।অ' শুনি আছো। তুমিহে, তুমিহে শুনা নাছিলা।
মাছ- পুঠি ওলাই চেনে নাই বোলো তোমালোকৰ তাত? অ' তোমালোকৰ তাত মাছ-পুঠি ওলাইছে নে নাই?
হেল্ল'
অ' তোমালোকৰ তাত মাছ-পু পুঠি ওলাইছে নে?
হেল্ল'
হেল্ল'
হেল্ল'
শুনিছা নাই?
হেল্ল' হেল্ল'
কাটিয়ে দিলো কি হেল্ল', হেল্ল' কৰি থাকিম।